হেল্ল' শুনিছেনে?
হয় শুনিছোঁ, তুমি?
অ শুনিছোঁ, কি কৰি আছা?
মই আছোঁ এনেই বহি। তুমি?
উম মইয়ো এনে আছোঁ। খবৰ পাতি ভাল?
হয় খবৰ পাতি ভাল। আৰু তোমাৰ?
অ মোৰো ভালেই, আহ চাহ তাহ খালানে?
হয় খালোঁ চাহ তাহ, আৰু তুমি?
অ মইয়ো খালোঁ বাৰু অলপ আগতে খালোঁ, আজি অলপ ভাবিছো, প্ৰকৃতিৰ বিষয়ে কথা পাতো, প্ৰাকৃতিৰ বিষয়ে কথা পাতো।
হয়, ঠিকেই কৈছা, মানে যিহেতু পৰিৱেশ, আমাৰ জীৱনৰ অতি গুৰুত্বপূৰ্ণ অংশ। মানে আমাৰ, আমি পৰিৱেশতে জীয়াই আছো, পৰিৱেশে আমাক সকলো প্ৰকাৰৰ বস্তু মানে যোগান ধৰে, সেয়েহে এই বিষয়ে আলোচনা কৰিব পাৰি, তুমি এটা ভাল বিষয়ে বিচা বিচাৰি লৈছা।
অ', আমাৰ পৰিবেশৰ বহুত বহু প্ৰয়োজন। যিহেতু আমি পৰিৱেশৰ পৰা, আমি কি, কি পাই আছো ক'ব পাৰিবা নেকি?
মানে পৰিবেশৰ পৰাই সকলো বস্তু পাওঁ, মানে আমি পৰিৱেশ নোহোৱাকৈ জীৱনটো কল্পনাই কৰিব নোৱাৰো, আৰু যেনেকৈ অ', বায়ু, পানী, মাটি, গছ-গছনি, জীৱ-জন্তু আৰু মানুহ। এই সকলো মিলিয়ে, পৰিৱেশ কৰে মানে আমাক যদি বা কাঠৰ অ', আচবাব লাগে, তাৰ বাবেও আমাক, প্ৰকৃতিৰ পৰা গছ-গছনি পৰা বস্তু লব দিব অ', উশাহ লবৰ কাৰণে যদি তাৰ সিও প্ৰকৃতিৰ পৰা ল'ব লাগিব, যদি আমাক ৰ'দ লাগে সিও অ', প্ৰকৃতিৰ পৰা ল'ব লাগিব, যদি পানী লাগে সি অ', প্ৰকৃতি পৰা ল'ব লাগিব, মানে আমি মানে মুঠতে আমি যিবোৰ জীয়াই আছো বোৰ অ', মানে যিবোৰ বস্তুৰে জীয়াই আছো, আৰু সকলো বস্তু পৰিবেশৰ পৰাই পাইছো।
অ', সেইটোতো হৈয়ে, আমি পৰিৱেশ নাথাকিলে মানে আমি আহ জীয়াই থাকিব নোৱাৰিলো হয়, যিহেতু এতিয়া পৰিবেশৰ যিদৰে প্ৰদূষণ হৈ আছে, আৰু তাৰ ও উপৰি আমাৰ, মাটি প্ৰদূষণ, বায়ু প্ৰদূষণ আহ গছ-গছনি কটা এ গৈ আছে, তাৰ কাৰণে ৰাস কৰিব হ'লে আমি কি কৰিব লাগিব, কেনেকুৱা ধৰণৰ আহ ব্যৱ চেষ্টা কৰিব লাগিব, তাক হ্ৰাস কৰিব হ'লে।
অ', মানে আমাৰ প্ৰদূষণ বহু প্ৰকাৰৰ আছে, যেনে শব্দ প্ৰদূষণ হওক, মাটি প্ৰদূ হওক, পানী প্ৰদূষণ হওক, আহ জ বায়ু প্ৰদূষণ, আমি যদি মানে আমাৰ বায়ু প্ৰদূষণ মূলতে হয়, মানে আমাৰ যিবোৰ যান-বাহন, কল-কাৰখানাৰ পৰা উলোৱা ধোৱা। মানে আমাৰ এই বৰ্তমান বিজ্ঞানৰ মানে, বহুতেই যান যান-বাহন হৈ গৈছে বেছিকে বৃদ্ধি পাইছে। মানে আমাৰ, কোনো দেখিলো অকল যান-বাহনে দেখো, আৰু মানে অ', বিভিন্ন ধৰণৰ কল-কাৰখানা ওলাই। এইবোৰ কৰাত ভাবো মানে, আমাৰ বায়ু প্ৰদূষণ কৰি আছে।
অ', সেইটো।
উঠাবৰ বাবে মানে, আমাৰ চৰকাৰে আইন প্ৰনয়ন কৰিব লাগে। যেনেকে অ', মানে এই কলা ধোঁৱাবোৰ, আমাৰ মানে বেছি। ব্যৱহাৰ কৰিব নালাগে, তাৰ উপৰি মানে আমাৰ বোৰ অ', যান-বাহন ব্যৱহাৰ কৰিছে, এইবোৰ কম কৰি দিব লাগে, আৰু আমাৰ যিটো শব্দ প্ৰদূষণ অ', আমি যদি কৰ'বাত, কৰ'বাত ওলাই যাওঁ, ইমানেই ধৰণৰ মানে অ'। চৰকাৰক এই বিষয়েও আইন বনাব লাগে, যি মানে আমাৰ এইবোৰ কমকৈ ব্যৱহাৰ কৰা যায়, হৰণ-চৰণ, তেতিয়া মানে আমাৰ কম হ'ব। আৰু অ', যিটো মাটি প্ৰদূষণ, মানে আমাৰ বেচিকৈ ভাল মানে এই, প্লাষ্টিক জাতীয় বস্তু মানে আমাৰ কেতিয়াবা মাটি পচি নাযায়। তাৰ ফলত আমাৰ মাটিতো প্ৰদূষণ হৈ যায়, মানে অ', কি বুলি কয় মাটি গুণাগুণ নষ্ট হৈ যায়, যাৰ ফলত মাটি প্ৰদূষণ নহয়, আৰু মানে বিভিন্ন ধৰণৰ লেতেৰা অ', জাবৰ-জোথৰ আমাৰ পানীত, পানীতে পেলায় দিয়া যায়, যাৰ ফলত ফলত মানে আমাৰ অ'।
পানীয়ে, জল প্ৰদূষণো হৈ যায়, অ', ঠিকেই ক'লা তুমি যিহেতু আমাৰ বৰ্তমান যি আহ বায়ু প্ৰদূষণটো হৈ আছে তাৰোপৰি জল প্ৰদূষণো হৈ আছে। আহ মাটি প্ৰদূষণো হৈ আছে আহ বৰ্তমান আগৰ নিচি আগতে গাড়ী গাড়ী মটৰৰ কাৰণে বায়ু প্ৰদূৰষণ বহুত হৈ আছিলে, এতিয়া বৰ্তমান ডিজেলৰ গাড়ী হটাইকে আমাৰ আহ চব পেট্ৰলৰ বনাইছে পেট্ৰলৰ পৰা তাৰ পৰা বায়ু প্ৰদূষণটো কমিছে এতিয়া বৰ্তমান পেট্ৰলৰ পৰাও আমাৰ গাড়ী বোৰ এতিয়া ইলেক্ট্ৰিক বনাইছে যিহেতু তাৰ কাৰণে আমাৰ অ' বায়ু প্ৰদূষণটো কম হয় ইলেক্ট্ৰিক ভেহিকেল দি আমাৰ গাড়ী দি তেনেকুৱা দি অ' বায়ু প্ৰদূষণটো বহুত কমকে হয়। অ' তেনেকুৱা আ এনেকুৱা আমি আগবাঢ়ি গৈ তেনেকুৱা আমি চব বস্তুতে আগবাঢ়ি যাব লাগিব। গছ গছনিও আমাৰ অ' লগাব লাগিব যি যিহেতু আমাৰ গছ গছনি যিমান প্ৰয়োগ হৈ আছে। তাত চিকি বেছি আমাৰ কাতি হৈ আছে। আজিকালি পাহাৰত ঘৰ ঘৰ ঘৰে দেখা পাবা। তেনেকুৱা আগৰ নিচিনা গছ গছনি দেখিবলৈ পোৱাই নাযায় হয় কি নহয়?
হয় ঠিকে কৈছে মানে আমাৰ যদি পৰিৱেশটো জীয়াই ৰাখিব লাগে তাত মানে গছ বহুতেই শিকা আছে। আমাৰ যদিগছ গছনি কাটি থাকো আমি উশাহ - নিশাহ কৰ পৰা লম কাৰণ আমি গছৰ পৰা অক্সিজেন পাওঁ কাৰ্বন ডাই অ্স পাওঁ আৰু বিভিন্ন ধৰণৰ ফল- মূল, ফুল আমি সকলো মানে গছ পৰাই পাওঁ আমি মানে যিবোৰ এই বোৰ গছ বি গছ বোৰ যে কাটি আছোঁ আমি মানে অ গছ যিমান পাৰো সিমান ৰুব লাগে আৰু মানে গছ যিমান পাৰো মানে এটা আইন প্ৰনয়ন কৰি দিব লাগে যে গছ কাতাটো নিষেধ। অ' মানে যাৰ ফলত মানে আমাৰ জেইল হওঁক বা কিবা বিভিন্ন ধৰণৰ অ মানে শাস্তি দিয়া যায়। যাৰ ফলত মানে মানুহে ভয় কৰক গছ কাটিবলৈ। আৰু মানে আমি অকল অ কিছুমানে দেখা কিছুমানক দেখা যায় যে জন্মদিনৰ দিনা গছ ৰুৱে অ মানে তাৰ এইটো এটা ভাল অভ্যাস। আৰু কিছুমানে দেখা যায় যে তেওঁ গছ পৰিটো ৰুই দিয়ে। কিন্তু তেওঁলোকে মানে সেই গছ পুুলিটোৰ যত্ন কৰিব নাজানে ফলত
যত্ন নকৰে হয় হয় অ তুমি ঠিকে তুমি ঠিকেই ক'লা। গছ পুলি লগালে মাত্ৰ নহয় তাতে যত্নও কৰিব লাগিব মই দেখিছোঁ বহুত জেগাত যিহেতু আমাৰ চাইডে ক'ব গ'লে আমাৰ চাইডে মানে ফৰেষ্ট ডিপাৰ্টমেন্টে আমাৰ মানে গছ- গছ গছনি কাটিবলৈ নিদিয়ে। যিকোনো গছ আমাৰ কাটিব হ'লে তাৰ কাৰণে পাৰ্মিশন লাগে আৰু আহ তেনেকুৱাকে গছ কাটিব দিয়ে আৰু আহ ইয়াতেতো তেনেকুৱা আইন আছে। বাৰু চব জাগাত তেনেকুৱা আইন নাই চাগে সেই কাৰণে আমাৰ তেনেকুৱা আইনটো বনাব লাগিব চব মানে তোমাৰ গছ গছনি কাটাৰ কাৰণে অ' লাগতিয়া হ'লে এটা এটা কথা অ' লাগতিয়াও থাকে গছ গছনিৰ বহুত প্ৰয়োগ হয় ডাঙৰ ডাঙৰ গছ গছনি আমাক লাগতি হৈ থাকে তাৰ কাৰণে আমি গছ গছিনি ৰাখিবও লাগে। হয় কি নহয়?
হয়! হয়, হয় ঠিকেই কৈছা, বাৰু বনাঞ্চল সংৰক্ষণ মানে কিয় প্ৰয়োজন?
বনাঞ্চলৰ আমাৰ প্ৰয়োজন আমাৰ জীৱ জন্তুৰ কাৰণে আমাৰ অক্সিজেনৰ কাৰণে বনাঞ্চলৰ আমাৰ প্ৰয়োজন হয়, তুমি কি ভাবা?
অ' মানে তুমি যিহেতু ঠিকেই কৰা জীৱ জন্তুৰ বাবে মানে আমাৰ অ যিবোৰ অ বনাঞ্চল আছে বা হাবি অৰণ্য আছে। তাত মানে বিভিন্ন ধৰণৰ জীৱ জন্তু বাস কৰে, মানে আমাৰ কেতিয়াবা দেখা দেখা যায় কোনোবা জীৱ জন্তু মানে অ', অৰণ্যৰ পৰা পলাই কিনে চহৰত মানে ইয়াৰ মূল কাৰণটো আমাৰ জীৱ-জন্তুৰ ভুল নহয় আমাৰেই ভুল কাৰণ আমি বনাঞ্চলবোৰ কাটি কাটি শেষ কৰিব লাগিছো। ফলত মানে এই অ', জীৱ-জন্তুবিলাক ক'ত থাকিব তেওঁলোকে মানে আশ্ৰয়স্থল বিচাৰি নাপাই পিনে আমাৰ চহৰত আহি আহিবলগীয়া হৈছে। তাৰমানে এই অ', মানে এই ভুল তোৰ চাগে বহুতে দায়িত্বভাৰ আমিহে লৈছো মানে আমাৰ সেই এই ভুলটো, এই ভুলটো মানে এই ভুল আমাৰ জন্তুৰ নহয়।
অ', অ', তুমি ঠিকেই ক'লা আমাৰ যি যি ভুল কৰি আছোঁ যি। গছ-গছনি কাটিকে বনাঞ্চলৰ কাৰণে যেনেকুৱা বাঘ, ভালুক, হৰিণ সেহঁত তে ৰাস্তাত ওলাই আছে। সিহঁতৰ আমি ঘৰ যদি ভাঙি দিওঁ আমিও ৰাস্তাত আহি যাওঁ তেনেকুৱা হ'ল, সিহঁতৰ যিহেতু ঘৰ আমি যেনেকুৱা ভাাগি দি আছোঁ, সেইকাৰণে সিহঁতেও ৰাস্তাত ওলাই আহিছে। আৰু যেনেকুৱা দেখিবলৈ গৈছে আগতে ঘৰবিলাক বহুত কম আছিলে। জংঘল আছিলে, এতিয়া বৰ্তমানটো য'তে ত'তে ঘৰে ঘৰ। আৰু তেনেকুৱা জাগা তে তোমাৰ পাহাৰ কাটিকে ঘৰ বনাই আছে। আৰু গছ-গছনিবোৰ কাটি কাটি ঘৰ বনাই আছে। আৰু তোমাৰ যেনেকুৱা গছ-গছনি কাটি আছে তেনেকুৱাতো আমাক কা লগাব লাগে যিমান প্ৰয়োজন আমাৰ গছ গছনিৰ। আ, সেনেকুৱাকে কৰিব লাগে তুমি কি ভাবা গছ গছনি আমি লগাব আহ, কি সেইদিনা এ ৱৰ্ল্ড এনভাৰমেন্ট দিৱস দিনা পৰিৱেশ দিৱস দিনা বহুত মানুহে গছ-গছনি লগালে এক দিনে লগালে অহ, একদিন লগালেতো নহয় ন' গছ-গছনিত টো ডেইলি কাটা যায় আমাৰ বহুত বস্তুত প্ৰয়োগ প্ৰয়োগ কৰা যায়, গছ গছ ধুনিলে কাগজৰ পৰা আমাৰ চব বস্তু হয়। অ', তেনেকুৱা তুমি কি ভাবা গছ গছনিৰ কাৰণে গছ-গছনি কেনেকুৱা লগাব লাগে?
দিনা যিটো মানে গছ-গছনি লগোৱা গ'ল মানে সেইটো এদিনা মানহে লগোৱা হয় আৰু মানে দেখাত টো অ', বিদ্যালয় বিদ্যালয় সমূহত মানে অ', ভাষণ দিয়ে যে আমি গছ তেনেক লগাব লাগে বা কাটিব নালা গে অহ, আমি মানে এই যিবোৰ ভাষণ আমি যদি বিদ্যালয়ত দি তাৰ আমি যদি অলপমান দশ শতাংশ যদি আমি নিজৰ জীৱনত মানে আমি কৰোঁ বা চৰকাৰে যদি এইবিলাক আইন প্ৰণয়ন দি তেতিয়া তেন্তে মানে বেছি ভাল হ'ব, আমি মানে বিশ্ব অ', মানে এটা মানে মানে এটা অ', স্পেচিয়েল দিনৰ দিনা নহয় আমি সকলো দিনেই অহ, তাত হয় হয় সদায় মানে প্ৰ প্ৰত্যেক দিনা আমি ভাল দিন বুলি ভাবি পিনে মানে কোনো বছৰ কোনো এটা দিনৰ কাৰণে অপেক্ষা কৰি শিকিব নালাগে মানে যেতিয়াই পাৰোঁ তেতিয়াই গছ-গছনি লগাব লাগে।
অ', আমি যেতিয়া সময় পাওঁ আৰু তেতিয়া গছ-গছনি লগাব লাগে তাৰ যত্নও কৰিব লাগে গছ-গছনি লগালে নহয় তাৰ যত্নও ল'ব লাগে তেতিয়াহে গছতো ডাঙৰ হ'বলৈ পাৰে। আৰু তোমাৰ আমাৰো বহুত গছ-গছনি প্ৰয়োগ তুমি কেনেকুৱা ধৰণৰ গছ-গছনি লগোৱা বেছি অহ, ভাল বুলি ভাবা। যেনেকুৱা ফল-মূলৰ গছ ইয়াৰ বেলেগ বেলেগ গছ অ', ছাল খগুন। তেনেকুৱা গছ তুমি কি গছ লগোৱা আমি?
মানে মোৰ মতে দেখোন অ', সকলো প্ৰকাৰৰ গছৰে প্ৰয়োজন মানে কিছুমানে আমাক ছা দিয়ে, কাঠ দিয়ে আৰু কিছুমানে আমাক অ'- মানে অ'- ফল-মূল দিয়ে সো- মানে আমাক সকলো প্ৰকাৰৰ গছৰে প্ৰয়োজন। মানে যিবোৰ গছ ডাঙৰ হৈ পিনে আমাক , ফল-মূল বা অক্সিজেন আমাক অ' বায়ু- অ'- উশাহ ল'বলৈ- উশাহ ল'বলৈ- অক্সিজেন- এইবোৰ দিয়ে, আমাক মানে সে সেনেকুৱা গছৰ অতিকৈ প্ৰয়োজন।
অ' এইটো হয় আৰু ফল-মূলৰ গছো বেছিকে প্ৰয়োজন, যিহেতু চৰাই-চিৰিকুটিৰ কাৰণে তেহত তৰ কাৰণেও খোৱাৰ- খোৱাৰ কাৰণে হৈ যায়। আগৰ নিচিনা ফল-মূলৰ গছো দেখিবলৈ পোৱা নাযায়। আগতে তযে যতে ত তে ফল-মূলৰ আম গছ দেখিবলৈ পোৱা গৈছিল। কঠল গছ দেখিবলৈ পোৱা গৈছিল। আজিকালিতো তেনেকুৱা গছ-গছনি দেখিবলৈ পোৱা নাযায়। আগৰ নিচিনা। অ' চৰাইচিটিকুটিৰ কাৰণে দিগদাৰ হৈ আছে গছ-গছনি নাথাকাৰ কাৰণে, ফল-মূলৰ গছ-গছনি এইকাৰণে আমি ফল-মূলৰ গছো লগাব লাগে আৰু বেছিকে তুমি মূল্যৱান গছ-গছনি- অ'- গছত কি বুলি ভাবা?
অ' মোৰ মতে এইটো মই ক'লোঁৱে যেনেকৈ সকলো গ- গছৰে মূল্য আছে, মানে অ' কিছুমানে আমাক ছাঁ দিয়ে, কিছুমানে কাঠ দিয়ে, কিছুমানে ফল-মূল দিয়ে, মানে সকলো অ'- গছ- গছে নিজৰ - নিজৰ ভূমিকা পালন কৰি আছে।
অ' সেইটোতো হয়। দিয়া, ঠিক আছে দিয়া। ইয়াৰ বিষয়ে পিছত ভালকে ডিচকাছ কৰিম আহা ভালকে
হয় দিয়া। হয় দিয়া। হয় বিদায়।